হেল্ল', এই গান গাই আছে অ'।
অ', কি কৈ আছ
অ', এইটো ইণ্ডেক্স আৰু সেই এক্সাৰছাইজৰ কোৱেষ্টন এঞ্চাৰ।
হে?
কুৱেশ্যন এনচাৰ কৰিব দিছা বোলো ফিজিক্সৰ আৰু আৰু কেনেকে মানে, কেনেকে পঢ়িম আৰু?
এ পঢ়াটো মানে শুনা পঢ়া-শুনা বাদ দিয়া, পঢ়ি পিনি কোন মানুহ ডাঙৰ মানুহ হয় কোৱাচোন?
এ নহয় ডাঙৰ মানুহ হ'ব লাগিব, নহলে মই পিঠি ফালিব।
ভাত খোৱা, ভাত খোৱা, মদ
ভাত খাবলে নেকি?
অ', বহুত টাইম আছে, এঘাৰটা মানত খাম।
অ', অ', অ', অ', মই কি ক
তুমি যোৱা নেকি এতিয়া ভাত খাব, হা নাযাও।
নহয়, মোক মাতিব চাগে।
অ', আচ্ছা।
মাতিব চাগে মোক, এতিয়া নাম-নামাতে নেকি নাজানো।
উম মই কৰিম এটা কল।
অ', অ', এই মই এইটো ক'বলৈ ওলাইছিলো, মোৰ চাৰিটা মানে হৈছিল। ত' ইয়াৰ পিছত তুমি কৰিবা আৰু কৰি থাকিবা, কৰি থাকিবা, আছো বাৰ বাৰটা নহয় এতিয়া
উম।
শুনিছানে নাই?
উম, শুনি আছো, শুনি আছো।
শুনিছানে? অ', মই অ' কি কৈ আছিলো? অ', মই
অ'।
উম, উম। অ', অ', ঠিক আছে, মই মানে এইটো কৈ আছিলো, কি প্ৰথমতে ন' প্ৰথমতে তুমি লেকচাৰটো চাবা এইটো তোমাৰ একদম ৰ্ফাষ্ট বুইছা নাই?
হম, হম, হম।
তাৰপিছত তুমি বস্তুটো কি হৈছে বুজি পাইছানে নাই, এইটো তুমি কেতিয়া গম পাবা জানা? যেতিয়া তুমি মানে প্ৰথমতে যি কৰাইছে সেইটো প্ৰথম তুমি মুখস্থ কৰি লোৱা, কিয় কি মুখস্থ কৰাটোৱে মেইন বস্তু ন' আৰু হয়নে নহয়?
হম, হম। তাৰপিছত?
মুখস্থ কৰাটোৱে মেইন বস্তু, তাৰপিছত তাৰপিছত কি তাৰপিছত তোমাৰ এক ছেকেণ্ড হা? এইটো ললো, মই জোখ এটা লওঁ, জোখ এটা এইটো স্কেলটো ক'ত গ'ল আকৌ আৰে অ', প্ৰথমতে তুমি-মই কি কৈ আছিলো? অ', প্ৰথমতে তুমি লেকচাৰ কৰিবা হা? লেকচাৰ কৰিবা? লেকচাৰত কিবা-কিবি কুৱেশ্যন দিব ছাগে তোমাক ছাগে, নিদিলে নাই আৰু লেকচাৰ কৰাৰ পিছত এটা তুমি, যেতিয়া তুমি লেকচাৰ চাই থাকিবা। লেকচাৰটো চাই আছা, লেকচাৰে যি লিখি আছে তুমি নোটতো ধুনীয়াকে বনাই আছা কিন্তু চাইডত ন' তুমি এটা পেজ লৈ ল'বা, নহ'লে এটা কিবা এনেকুৱা লৈ ল'বা তাত তুমি অকল ফৰ্মুলা লিখিবা বুজিছা নাই আৰু ফৰ্মুলাটো কিহৰ হয় সেইটো লিখিবা। গম পাইছা নাই? সেইটো বস্তু বাচ তুমি মুখস্থ কৰিব লাগিব, সেইটো ফৰ্মুলা কপি দহ, বিছ টকা এখন মই কি কৰিছিলো জানা? মই মানে, এটা পে এ পে দুই তিনিটামান এ ফৰ চাইজৰ সেই গোটেই কেইটা চিলা মাৰি
মাতটো অহা নাই, ভাঙি ভাঙি আহি আছে কিয় বা?
মানে মোৰ ফৰ্মূলা আছিল।
হেল্ল'!
এতিয়া এতিয়া হেল্ল?
হেল্ল।
হেল্ল! হেল্ল! এতিয়া?
অঁ আহিছে। মাতটো ভাঙি ভাঙি আহি আছিল, কিয় বা?
এই নেটৰ কাৰণে চাগে। এই ৰাতি ৰাতি এই ৰাত তি ৰাতি ফাইবাৰটো মানে সঁচা দেই বহুত নাটক দেখোৱা ষ্টাৰ্ট কৰে। মাৰিম ফাইবাৰটোক!
উম ৰাতিয়ে মস্ত দিগদাৰ দিয়ে সব।
অঁ শুনা।
হম।
তাৰপিছত তাৰপিছত মই কি কৈ আছিলো তোমাক?
ৰ মইয়ো পাহৰি গ'লো কি বা কৈ আছিল।
অঁ প্ৰথমত লেকচাৰ চাবা, লেকচাৰ চাই থাকোঁতে নে অঁ তাৰ লগতে ফৰ্মুলাৰ চিট এটা বনাবা, সেইটোতো বহুত ইম্পৰ্টেণ্ট হয় ন। সেইটোৱে ইম্পৰ্টেণ্ট, সেইটো তুমি মনত ৰাখিব লাগিব। তাৰপিছত তুমি উম, সেইটো কৰিলা আৰু ভাবা তুমি লেকচাৰ যদি ডিটেইল লেকচাৰ কৰিছা তুমি ৱানছট কৰিলে বেলেগ কথা হৈছিল, কিন্তু যদি তুমি ডিটেইল লেকচাৰ কৰা, তুমি ভাবা আজি এটা কৰিছা, ভাবা দছটা লেক চাৰ আছে আজি কৰিছা, কালি যেতিয়া কৰিবা কা আজি যি পঢ়াইছে পোন্ধৰ মিনিট মানে অলপ এক, দুই মিনিট চাই ল'ব আৰু সেইটো, সেইটো বাদ দিয়া। তুমি প্ৰথমে লেকচাৰ কৰিলা, তাত অলপ কুৱেশ্বন থাকিবই আৰু ফৰ্মূলা চিট বনাই থাকিবা, তাৰপিছত তুমি যেতিয়া লেকচাৰ কৰিলা, তাৰপিছত তুমি ধুনীয়াকে, তোমাৰ বু কৰ যোনবিলাক কুৱেশ্যন আছে ন, ইন টেক্স হওঁক, তাৰপিছত বেক এক্সেচাইজৰ হওঁক আৰু একজাম পলছ সেইখিনি কৰি ল'বা। হয়নে নহয়? আৰু যোনখিনি বস্তু তুমি মি তাত পাইছা মানে, কি বুলি কয়? তোমাক নোটছ চোটছ কৰাইছে, সেইকেইটা তুমি ষ্টাৰ মাৰ্ক দিবা, কিউকি সেইকেইটা আহিব পাৰে ন। নোটছটো কৰাইছে। তাৰপিছত তোমাৰ মেইন বস্তু একদম ব্ৰহ্মাস্ত্ৰ বুলি ক'ব পাৰি, এইটো হৈছে পি ৱাই কিউখিনি।
আমাৰ পি ৱাই কিউ নাহে। চাই লাভে নাই, আজিলৈ অহাই নাই, একো-একো ৰিপিট হোৱা নাই। এটাও ৰিপিট নহয়। এম চি কিউ হয়, কিন্তু কুৱেশ্যন নহয়, চবে কয় হে কৰিব কাৰণে, কিন্তু লাভে নাই, একোৱে ৰিপিট নহয়।
আমাৰ তাত কিন্তু মজা আছিলে। পি ৱাই কিউ পঢ়ি বিছ দিন পি ৱাই কিউ পঢ়িয়ে ই একদম ফালি দিছে।
বাহ! পি ৱাই কিউ কিন্তু পাৰি এই মই ক্লাছ টেনত সেনেকে পঢ়িছিলো।
যেনে তেনে পাছ হ'ল, মই পাচ নহ'ব বুলি ভাবিছিলো। কেমেষ্টষ্ট্ৰিটো, ফেলেই দছ পাইছিল।
ইচ!
বাকী কেইটাত পাছ হল যেন তেনে।
এশৰ ভিতৰত? অ আও আহ বা ইমান
অ'।
প্ৰেক্টিকেল নাথাকে?
থাকে প্ৰেকটিকেলৰ মানে তুমি যদি ফেইল হোৱা ন' ৰিটেনটো তেতেয়াহলে প্ৰেক প্ৰেকক্টিলেটো তোমাক জইন নকৰে আৰু তুমি সেইটোত ফেইল, মানে আমাৰ পাঁচটা চাব ছটা ছাবজেক্ট থাকে ন, ফিজিকেল এডোগ্ৰেছ মানে সেইটোত যদি পাছ হও সটো মানে এনেকে মিলাই দিয়ে আৰু তুমি ক্লছটো তা ফেইল নহলা মানে আৰু কম্পাৰ্টমেণ্ট নালাগিল সেইটো।
অ' ভাল এইটো।
বুজিলা?
ইছৰাম বেছেৰা
হেই ক'ত বেচাৰা নপঢ়ে তাক কৈ থাকো পঢ়িবলৈ পঢ়িলেহে হ'ব, তাৰে ভু'ল কুকুৰ পিতন দিম ৰ'বা তাক মই বেছি দিন নাই।
আচছা তাৰ মাঠাত আহাই নাই সি কি কৰিব বুলি সেইটো কাৰণে এনেকা হৈ আছে। তাৰ গাতে লাগা নাই একো কথা। প্ৰেছৰা আহিলে গম পাব, উম। দিগদাৰ হ'ব তাৰ বহুত এনেকে একো কৰিব নোৱাৰিলে।
বুইছানে ডাঙৰ ডাঙৰ কেইটাই গম পাওঁ মানে প্ৰেছাৰতটো হয় কি।
হুম। বৰ উৎপাত দে ইহঁতৰ, একো নাভাবেই। এইটো কথা সঁচা কিন্তু হুম গম পাইছো। আৰু-আৰু টিপছ দিয়াচোন কেইটামান মানে পঢ়াৰ লৈ।
অ', অ', পিবাইকো কৰিলা পিবাইক কৰাৰ পিছত হৈ গ'ল আৰু তাৰপিছত ৰিভিজন-ৰিভিজন মাৰিবা বুছানে নাই।
হুম।
তাৰপিছত তিনটা চাৰিট মান ৰিভিজন মাৰি দিবা হৈ যাব আৰু। ৰাতি ৰাতি কি?
সেয় কৰো কাৰন উপায়ো নাই নহয় ৰাতি ৰাতি মানে মেথছৰ আৰু ফিজিক্সৰ কিছুমান কুৱেশচন কৰিম। তেনেকে আধা এক ঘন্টা মান বা আধা ঘন্টা বা চল্লিশ মিনিট আৰু। মেথছ কৰিম তাৰপিছত ফিজিক্সৰ কেইামান কুৱেশন কৰিম সেনেকা টাইপৰ। নাই নহব মোৰ পৰা, উম হবদে বা। এক হেৰি কৰিম গ্ৰুপ ষ্টাডি কৰিম একেলগে। নেপ কৰিম, নহয় নহয় নহয় মানে অ' সেইটো হয় কিন্তু, এইতো পঢ়িম বুলিয়ে গৈছিল ৰ কিবা কৰি আছে ৰিলে চাই আছে নে কিবা, তাই মোক মানে পুৰা তাই মানে পুৰা টেনচন মই তাক কৈছো আমি যাম দে ফুৰিব।
তাই কিন্তু মাজে মাজে পঢ়ে দেই, পঢ়ে মই মানে অলপ পঢ়ে।
তাৰ গাত লাগিযে পঢ়ে, ভাল সেইটো।
পঢ়ে পঢ়ে, কিন্তু মই পঢ়ে বুলি কৈছোঁ বুলি নক'বা হা নপঢ়িব কিন্তু।
অ' নপঢ়িব আহ উৰি যাব অকমান।
অ' উৰি-উৰি-উৰি গ'লে দিগদাৰ আছে বুইছানে নাই।
উম।
উৰিব নিদিবা।
হ'লেও তায়ো কষ্ট কৰে কিন্তু বহুত। কিন্তু এই মেইন কথা আলচিটো বহুত আলচি আমি দুইটাই। হুম।
গালি পাৰি আছিল বুলি ক'বা, পঢ়া নপঢ়ে পেলাই গালি পাৰি আছিল। স্কুটি, স্কুটীখন কেনেকে আহিব বুলি কবা স্কুটিখন কেনেকে আহিব
স্কুটি নিদিয়ে।
ক'বা এনেই। মই আশাও কৰা নাই কিন্তু তেতিয়াতো মানে এনেই ক'বলগীয়া কথাটো কৈ আছিলো স্কুটি নেকি
যদি নহয় নহয় যদি মানে এইটটি যদি নাহে তেতিয়াতো মোৰ বেয়া দিগদাৰ হ'ব।
বহুত বেয়া অৱস্থা হ'ব আৰু প্ৰাইভেট পঢ়িব। অ' প্ৰাইভেটত পঢ়িব পইচা নাই মই ষ্ট্ৰিম চেঞ্জ কৰিব লাগিব। আৰু যদি ষ্ট্ৰিম চেঞ্জ কৰো বেয়া দিগদাৰ হ'ব।
নকৰিবা, নকৰিবা আৰে ইমান কষ্টকে পঢ়িলা ছাইন্সটো কিয় চেঞ্জ কৰিবা এতিয়া আৰু।
নহয় যদি মানে পাৰ্চেটিজ যদি কম পাওঁ। তেতিয়াটো কৰিবই লাগিব ন উপায় নাই কাৰণ ড্ৰপ ল'বতো নোৱাৰো।
অ' নাই, নাই, নাই, নাই এই ড্ৰপ নল'বা দেই, তোমাকো মাই মই মৰি হ'লেও ড্ৰপ নিদিয়াও। বুজিছা নাই নল'বা।
নাই নাই ড্ৰপ নলওঁ মই ইমান হেৰি নহয় লাগিলে মই ষ্ট্ৰ্ৰীম চেঞ্জ কৰিম, কিন্তু মই ড্ৰপ নলওঁ। কিন্তু এনে ঘৰত বহিও থাকিব নোৱাৰি না মেইন কথা। আৰু মাই মোক বহুত গালি দিব কাৰণ মাই মোক মানে সেনেকে প্ৰেছাৰো দিয়া নাই যে তই চাইন্সে ল'ব লাগিব। সেনকা সেনেকুৱাও কোৱা নাই মায়ে কৈছিলে যি মন তাকে ল খালী ভালকে পঢ়িবি ত মোক বেয়া ফালিব যদি গম পাই সেনেকুৱা কিবা কমকে আহিব বুলি।
ড্ৰপ কিবা একজামৰ কাৰণে ল'ব পাৰা জে দাবল ই দিবা যদি এ জে দাবল ই দি দিবা বুজিছানে শুনা ঐ বি টেক বি
মেথছ নাজানো মই বহুত বেয়া মেথছত নোৱাৰি।
মেথছত চি ডাবল ইটো দি দিবা সেইটোত ক'ৰবাত
অ' চি ডাবিলিও দিম অ', অ' সেইটো দিম। সেইটো বাকী চিইউটি দিম বাকী নিদিওঁ।
বাকী নিটৰ কাৰণে এনে ট্ৰাই মাৰিম মানে পঢ়িম বঢ়িয়াকে। চাও হ'লেটো ভাল।
বাঢ়ি যাব
নাই সেনেকে মানে পঢ়িম, মন দি পঢ়িম কিন্তু মানে ইমানো ফকাচ দি নপঢো় আৰু। মই কিন্তু দি চাম হ'লেও যিয়ে নহওক। দি একবাৰ চাম কিন্তু জে ডাবিলিও ই নিদিওঁ মেথছ এনেও নোৱাৰো মই।
ঐ মই ধেমালি কৰিছো ভালকে দিবা বুজিছা নাই ভালকে দিবা।
হুম।
বৰ দিগদাৰ হৈছে চাইন্সটো লৈ, হৈ গ'ল নেকি ৰ মই কৰি আছো অ'।